হেল্ল', অ', কোৱা। কি কৰি আছা কোৱা?
এইয়া বহি আছোঁ, শুনি পাইছানে?
অ', শুনি পাইছো, শুনি পাইছো একদম কৈ যোৱা গৰমত আৰু কি ক'বা আৰু!
গৰমত আৰু ফেনখন চলাই বহিলোঁ মাত
আচ্ছা, আচ্ছা, আচ্ছা ঘৰত ভালেই?
আছো আৰু দিয়া, মোটামুটি ভালেই। তোমাৰ?
আছোঁ আৰু এতিয়া খবৰ সুধিলে মানুহে কি ক'ব! ডাইচ-ডাইৰেক্ত ক'ব গৰম!
সেসে, গৰম হয়।
কি ক'ব আৰু এতিয়া! অ', খবৰটোয়ে গৰম হৈ গৈছে মেইন কথা আৰু।
গৰম দিছে। মোটামুটি ভালেই দিছে।
বৰষূণটো
হয়।
উম। বাকী ঘৰত ভালেই?
হয়, ভালে আছে। তোমাৰ?
হুম, হুম, হুম। মোৰো বৰ্তমান ঠিকে আছোঁ বাৰু মানে ভালেই আছে চব। ঘৰত। ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ আশীৰ্বাদত।
দুপৰীয়াৰ খোৱা হৈ গ'ল নেকি?
দুপৰীয়া খোৱা তাৰমানে আমাৰ কি হ'ল, আজি অলপ ঘৰত কাম আছিলতো, চাফাই অভিযান চলি আছে। সেইকাৰণে মানে ৰাতিপুৱাৰ ভাতটো এ অলপ আগতহে খাইছোঁ।
আচ্ছা, স্বচ্ছ ভাৰত। হেহে।
অ' অ', স্বচ্ছ ভাৰত মিছন মই লগাইছোঁ আমাৰ ঘৰত।
স্বচ্ছ ভাৰত এতিয়া স্বচ্ছ ঘৰত লগ-লাগি আছিলে আৰু আজি।
একদম, স্বচ্ছ ভাৰত হৈ পেলাই স্বচ্ছ ঘৰত হৈ গ'ল।
ঠিকে আছে দিয়া, পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া মানে পানী-চানী জমা হৈছে, মহ বেছি হ'ব।
অ' অ' হা।
চৰি দে।
একো নাই বাৰু, এইটো চলেই আৰু। এতিয়া সেইটোৱে, এতিয়া ধৰা এসপ্তাহ-দুসপ্তাহ একেবাৰে ৰ'দ দি মাজতে বৰষুণ দিব, তাৰপিছত হাৰা শাস্তি হ'ব এয়া আমাৰ জনসাধাৰণৰখিনি। আমাৰ কাবাৰ হ'ব খাচী, কাৰোবাৰ চৰ্দ ইয়ে নক'বা আৰু এইবিলাক, নানান ধৰণৰ মানে বেমাৰবোৰে এতিয়া দেখা দিবহি। উম।
কিছুদিন আগতে হৈছিলে, বৰষুণত মানে তিতিছিলোঁ। এতিয়া আজি ফটককে এ-অলপ খাচী-কাঁহটো ওলাই গ'ল। বাৰু হু।
আচ্ছা, আচ্ছা। একো নাই বাৰু। এইটো এইবিলাক আৰু ছিজন চাই পেলাই হৈয়ে থাকিব, বতৰ চাই পেলাই হৈয়ে থাকিব।
হয়। আমি সাৱধান থাকাটো ভাল মানে। ধৰা ৰ'দৰ পৰা আহি লগে লগে গা ধুব নালাগে অলপ জিৰাই ল'ব লাগে। অহ ৰ'দৰ পৰা আহিয়ে মানে যদি। তুমি নাকে মুখে পানী দি ধুই দিয়া অলপ অসুবিধা হৈ যায় অলপ। মানে গামোচা এখন দি মুচি কিনে। অলপ গাটো ঠাণ্ডা কৰি পিছত মানে এইবিলাক কৰিলে মানে ভাল বেমাৰ ফটককে নহ'ব মানে মই। এইটো মানে প্ৰেক্টিকেলি পাইছোঁ মানে।
উম হুম উম।
বস্তু মই প্ৰেক্টিকেলি পাইছোঁ।
সেইটোৱে বাকী এতিয়া বৰ্তমান কি কৰি আছা তুমি।
মই মানে এতিয়া। আজি মানে মই এটা আনকমন টাইমত মানে জিমলৈ গৈছিলোঁ।
আচ্ছা।
আজি তোমাৰ দহ টামান বজাত গৈছিলোঁ গৈ অলপ আগতে আহিলোঁ। আহি কিনে হাত মুখ ধুই কিনে বহিলো তাৰ পিছত। তোমাক কোলটো লগালো মানে।
আচ্ছা আচ্ছা তাৰমানে জিম যোৱা আজি দেৰি হ'ল।
আজি দৰি দেৰি হ'ল জিম যোৱা মোৰ মানে লগৰ। বন্ধু এজনে অলপ দেৰিকে যাব বুলি ক'লে আমি দুজন একেলগে যাওঁ। তাৰপিছত মই ভাবিলোঁ ঠিকেই আছে অলপ দেৰিকে যাওঁ ভিৰো কম থাকে।
ৰাতিপুৱা সময়টোত মানে ভিৰটো বহুত বেছি হয়৷ আকৌ তুমি আবেলিও ভিৰ বহুত হয় কিন্তু আবেলি গৰম। টো বেছি লাগে৷ আমি যদি দহটা মান বজাত যাওঁ, জিমত মানে খালী হৈ থাকে৷ তেতিয়া মানে আৰামত ৱৰ্কআউট কৰি কিনে আহিব পাৰিম৷
উম। বাকী তাৰমানে তোমাৰ মইতো জিম বাৰু তেনেকে নকৰোঁ এনেই জিমৰ বিষয়ে কিছুমান, দেখি থাকো বাৰু লগৰকেইটাও লগ ধৰি থাকে বল জিমত যাওঁ বুলি৷ তাৰপিছত মই কওঁ এ মোৰতো সময় নাই আৰু কাৰণ। সেয়া স্কুলত থাকোঁতে যায়, ৰাতিপুৱা স্কুলতে গুচি যাওঁ আক ভাগৰ লাগে, টিউচন থাকে বহুত কাম আৰু সেইকাৰণ টিউচন নকৰোঁ আৰু মানে কি আছিল জিম নকৰোঁ। কৰোঁ বাৰু।
তুমি কি স্কুলত পঢ়াই আছা নেকি?
উম হুম স্কুলত পঢ়াই আছোঁ, বৰ্তমান প্ৰাইভেট টিচাৰ। তাৰপিছত মানে তুমি জিম কৰা কিমান দিন হ'ল?
মই এতিয়া মোটামুটি ধৰ। আঠ মাহমান হৈছে গৈ আছোঁ।
হা, হা।
আঠ, আঠ মাহ, নয় মাহমান হৈছে৷
তাৰমানে তোমাৰ লং টাইমৰ পৰাই কৰি আছা।
হয়৷
হুম। মানে এনেই তোমাৰ কিবা শাৰীৰিক পৰিৱৰ্তন নে কিবা দিছে দেখা দিছে নে জিম কৰি।
মোৰ মানে অলপ আগতে মই পেটলা হৈ গৈছিলোঁ৷ পেটতো ডাঙৰ হৈ গৈছিলে এতিয়া মানে পেটতো কমিছে যথেষ্টখিনি কমিছে৷ মোটামুটি মই ছেভেন্টিৰ ওপৰত আছিলোঁ৷ ছেভেন্টি টু মান ধৰি লোৱা, মোৰ এতিয়া তোমাৰ ৱেইটতো যে ছিক্সটি ফাইভত আনিছোঁ মই৷
ছেভেন্টি টুৰপৰা ছিক্সটি ফাইভ মানে মাইনাছ তোমাৰ ছেভেন। ছেভেন কেজি ৱেইট ডিক্ৰিজ হ'ল৷
হয়৷
হুম, হুম৷ তাৰমানে এই ছেভেন কেজি ৱেইটতো ডিক্ৰিজ কৰিবলৈ তুমি কিমান দিন প্ৰেক্টি টিছ কৰিলা বা কিমান দিন জিম কৰিলা?
ধৰিলোৱা মই নয় মাহৰপৰাই, নয় মাহে কৰি আছোঁতো৷ মানে মই বেছিকে বেছি ছিকে মানে তিনিমাহটো মানে নৰ্মলে গৈছো মানে, একো হেৰি কৰা নাই মানে উদ্দেশ্যটো নাছিলে মানে, মই এনেকা ভাবোঁ৷ বাকী ছয় মাহে কষ্ট কৰিছোঁ৷
তাৰ মানে তুমি যিটো ছয়মাহ একদম নন ষ্টপ কৰিলা নে ৰেষ্ট দিছা মাজে মাজে?
দেওবাৰবিলাক গেপ হয়৷
দেওবাৰবিলাকে, আচ্ছা। দিনে তোমাৰ দুই টাইম কৰা?
দুইটাইম নাযাওঁ মই এবাৰেই যাওঁ৷ মই মানে টিউচন কৰাওঁ কেইটামান৷
আচ্ছা আচ্ছা।
টিউচনৰ কাৰণে সময় উলিয়াব লাগে৷ মই মানে এই ঘৰত যাই যাই টিউচন কৰোঁ আৰু কেইটামান৷ আজিকালি টিউচন বেছি পোৱা নাযায় না৷ চবেই টিউচন কৰে আৰু তোমাৰ যিবিলাক পাইছোঁ মানে ঘৰত যাই যাই কৰাওঁ আৰু৷
আতছা ঠিকে আছে বাৰু।
মানে হাৰ্ডলি মই ছয়মাহে কষ্ট কৰিছোঁ, ছয়মাহত ধৰা সাত কেজিমান কমাইছোঁ বাৰু।
হু, হু। তাৰমানে তুমি জিমত আৰু মানে সকলোবোৰ বস্তু আছে যেই জিমটোত।
আমাৰ জিমখনত একচুৱেলি এইটো আইৰণ জিমহে মানে পুৰণা জিম। আৰু তাত মেচিন মানে ক'বলৈ গ'লে তেনেকুৱা মেচিন নাই, দুটা তিনটমান মেচিন আছে। নৰ্মেল মেচিন মানে। এইখিনি মানে প্ৰয়োজনীয়খিনি আৰু। মানে প্ৰয়োজনীয় মেচ তিনটামান আছে মানে।
আচ্ছা, তেনেকে ধৰক চাইক্লিং তাৰপিছত এই ভক্তিজাত এইবিলাক আছে ন'?
চাইকেলিং নাই একচুৱেলি, স্মিথ মেচিন আছে এটা। আৰু এটা লেগ প্ৰেছৰ মেচিন আছে।
হুম।
আৰু তোমাৰ স্পিট মেচিন দুটা একচেলি আৰু তাত এই লেগ প্ৰেছৰ মেচিন আৰু মানে এই চ'ল্ডাৰৰ প্ৰগ্ৰাম মাৰিব পৰাকে মানে ছাৰে বনাই লৈছে আৰু। আৰুে কৰিব কাৰণে এটা বাটাৰফ্লাই মাৰিবলৈ এখন মেচিন আছে, এইখিনি মেচিনে আছে বাকী আমি ডাম্বেল আৰু বাৰ দিয়ে কৰিব লাগে।
অ' ৰাণিঙৰ কাৰণে আছে ন'?
ৰানিঙৰ মেচিন নাই একচেলি, ৰানিঙৰ মেচিন এটা আছিলে বেয়া হৈ থাকিলে। ত' সেইটো আৰু ঠিক ঠাকু কৰা নাই ছাৰে তেনেকুৱা আনা নাই, মানে ক'বলৈ গ'লে এইটো আমাৰ অল্ড স্কুল জিম বুলি ক'ব পাৰি আমি।
অল্ড স্কুল জিম।
হয়।
অ' এইটো আপোনাৰ বিজেপি অন্দাৰতি?
হয় হয় হয়।
উম, উম, চৰকাৰো অন্দাৰত, ঠিকে আছে বাৰু জিম মানে আমাৰ ওচৰতো আছে আমাৰ বুলি ক'লে, ট্ৰেইনাৰ বুলি ক'লে আমিয়ে আছোঁ বাৰু। তাৰমানে আজিকালি জানেই আৰু বিজেপিৰ মানুহবিলাকহে দিয়ে ত'। সেইটোত আছোঁ বাট জিম কৰা নাই মানে, খোলা মৰা এনেকুৱা জিমেইদাবিলাক বেলেগক দি থৈ দিছোঁ এইবেলোক কৰে, তাতো মানে সকলোবোৰ বস্তু নাই।
উম।
মাজতে আনিব দিছোঁ বাৰু লিষ্টকেইখন লিখি দিছোঁ, এই নামবিলাক বৰ আছে বহুত মনতে নাথাকে।
জিমখন মানে কি, যিজন মানে আমাৰ ইনষ্ট্ৰাক্টৰ আছে ছাৰ। তেখৰ মানে এখন পাৰ্চনেল জিম আছিলে আইন জিম। ত' আৰু দু দুটামান মেচিন লগ লগাই মানে সেইটো মানে একেলগে কৰি লৈছে আৰু।
আচ্ছা মানে তাৰমানে তোমাৰ জিমটো মানে পাৰ্চনেল আছিলে আগতে ন।
হয়।
আচ্ছা। পাৰ্চনেল হোৱাৰ পিছত মানে অফিচিয়েল হ'ল।
অফিচিয়েল মানে এইটো মানে এটা হেৰি কন্ট্ৰেক্ট বেচিচত মানে চলাই আছে ছাৰে।
আচ্ছা। তাৰমানে কিবা ফিজ-চিজ দিব লগীয়া হয়নে?
মান্থলি কিবা এটা মানে সিহঁতক দিয়ে আৰু। আমি ফাইভ হাণ্ডেডকে দিওঁ ফিছ।
অহ, ঠিকে ঠিক। ইয়টো ফাইভ হাণ্ডেডেয়ে দিয়ে বাৰু।
অহ, মানে ছাৰে বেছি ফিজ নকৰে কাৰণ মানে তা যিখন এলোকাত জিমটো আছে ইমান ডাঙৰ এলেকা এলেকাও নহয় মানে চহৰৰতটো ইমান ডাঙৰ মানে, সৰু টাউন এটা আৰু মানে। ডাউন বুলিওঁ ক'ব নোৱাৰি চাপ ডাউন আৰু কিন্তু তাত ইমান মানে প্ৰভাৱ নাই যে ফিটনেছৰ প্ৰতি ইমান মানে হেৰি নহয় মানুহবিলাক সজাগ নহয়। এতিয়া তাৰ ওচৰতে আমাৰ এখন ডাঙৰ টাউন আছে। তাত আকৌ জিমৰ ফীজ তোমাৰ পোন্ধৰশ মান্থলি। এনেকুৱা জিমো আছে মাল্টি জিম ডাঙৰ পোন্ধৰশ মান্থলি লয়। তোমাৰ পেকেজ চিষ্টেম কৰিলে সিহঁতে চাৰি হেজাৰ নে চাৰে তিনি হাজাৰ তেনেকুৱা তিনি মাহত, তেনেকুৱা চিষ্টেমত সেইখন জিম। আৰু এখন জিম তাতে ডাঙৰ জিম আছে আৰু এখন পঁচিশ টকা মাহত লয়। কিন্তু আমাৰ এইখন জিম মাত্ৰ পাঁচশ টকাহে মান্থলি।
যিখন পঁচিশ লয় সেইটো চাগে পাৰ্চনেলকে খুলিছে আৰু।
হয়। সেইখিনি পাৰ্ছনেল বাৰু।
উম', হয়, মানে সেইটোয়ে জিম মানে আচলতে ল'ৰা মানুহৰ কাৰণে ইমান মানে মেণ্ডেটৰী নহয়। কাৰণ যিবিলাক ধৰক ৱেট বাঢ়িছে বা তেনে শাৰীৰিক মানে অলপ অসুস্থ ন। সেইখিনিৰ কাৰণে জিমটো প্ৰয়োজন আচলতে ন' মই ভাবোঁ।
হয়। এই কিছুমান মানুহ ধৰিলোৱা তোমাৰ একো কাম বন নকৰে। নকৰে। ধৰা কোনোবা চাকৰি কৰে বা বিজনেছ আছে। কাম বন নকৰে বহি থাকে বহুত বেছি ফেটছ হৈ গ'ল।
অহ।
সিহঁতে এক্সাৰচাইজটো অলপ ৰেগুলাৰ কৰি গ'লে কিন্তু বহুতখিনি আৰাম হয়।
মই সেইটো এই ফেটচটো ডিক্ৰিজ কৰিবলৈ আৰু তাৰপিছত মানে ৱেইটটো কমাবলৈ জিমটো কৰা হয় আৰু এনেই যিখিনি ডেকা ল'ৰা আছে সেই ল'ৰাখিনিৰ কাৰণেতো আচলতে ৰানিং এই মেইন আৰু ত' জিম নকৰিলেওঁ হয় আচলতে মোৰ মতে। দেই।
ৰানিং পুচপ এইবিলাক কৰিলে, নৰ্মেলি ডায়েইটখন ভালকে ৰাখিলে লিষ্টখন। আৰু মোৰ মতে মোৰ মতে একচুৱেলি ডেকা ল'ৰাবিলাক যে মাৰ্চেল আৰ্টতহে যাব লাগে বেছি। মই ভাবো মানে মাৰ্চেল আৰ্টটো বহুত প্ৰয়োজনীয় বস্তু।
একদম সঁচা কথা কৈছে।
কিক বকসিং বা বকসিং বা যি বেলেগ আছে মোৱাই ঠাই আছে কংফু কেডাৰতেত যি পাৰে মানে শিকিব লাগে ভালকে। তাত যিবিলাক এক্সাৰচাইজ বহুত হাৰ্ড এক্সাৰচাইজ হয়।
হয়, হয়। বাৰু ঠিকে আছে তুমি এতিয়া, আৰু ৱেটটো কমাবই চাগৈ, জিম কৰি থাকিব তুমি।
মই আৰু বেছি নকমাও, আৰু এই ছিক্সটি ফাইভতে ৰাখিম মানে।
আচ্ছা, আচ্ছা। ঠিক আছে দিয়া বাৰু, হ'ব। ঠিক আছে, অ,